হেল্লৌ'।
নমস্কাৰ।
হয়, নমস্কাৰ।
কি খবৰ?
ভালেই অঁ ভালেই খালি গৰমত আছো আৰু।
হয়, মোৰ খবৰ ভালেই।
অ' আপোনালোকে এই ভণ্টি জানি যে ক'বাত বিয়া বাৰু ঠিক কৰিছে নেকি?
মই নাই কৰা বুজিছে বিচাৰি আছোঁ আৰু ভাল ল'ৰা।
অঁ' অঁ'। পিছে ওচৰতে দিম বুলি- এ ওচৰত দিম বুলি ভাবিছেনে দূৰত দিম বুলি ভাবিছে বাৰু?
দূৰত ওপৰত দূৰত বাৰু ওচৰত এইটো লৈ ভিত্তি নহয় কথাটো, মানে ভাল- হ'ব লাগে আৰু।
অঁ' অঁ'। মানে মোক মানুহে এঘৰে কৈছিলে বাৰু এঘৰ বাৰু নহয়- দুঘৰ মানে কৈছিলে।
হয় হয়। ঘৰ ক'ত তেখেতৰ?
উম, ঘৰ এই ওচৰতে হব দিয়ক। জিলাখনৰ ভিতৰতে আমাৰ আমাৰ জিলাখনৰ ভিতৰতে আৰু।
হয় হয়, ল'ৰাটোৱে কি কৰে?
উম' ল'ৰাটোৱে ভালে কৰে এটা এঘৰ আহিছিলে বা ল'ৰাটোৱে বেংকত কৰে।
বেংকৰ লগত জড়িত নি? বেংকৰ লগত জড়িত নি?
হয় হয়, বেংকৰ আৰু চৰকাৰী বেংক।
হয়।
প্ৰাইভেট বেংক বোৰ নহয়, হয় হয়, আৰু- আৰু এঘৰ আহিছিলে কন্টেক্ট কৰে। সিহঁতৰ দাম্পাৰ আছে ধৰক জে চি পি আছে। অ ঠিকাদাৰ নিচিনাই আৰু দাম্পাৰ জে চি পি আছে ঘৰত।
এই ঠিকাদাৰ বিলাকক নিদো বুজিছে।
হয়, হয় নেকি?
হয় সেইবিলাক মানে মানুহ বিলাক ভাল নহয় অলপ গুণ্ডা নিচিনা হয় বুজিছে?
অ হয় নেকি?
হয় পিছলৈ কিবা আকৌ এচকা চেচকা লাগিব আকৌ দা চা লৈ আহিব।
অহ, মোৰ মতেতো মানুহ ঘৰৰ তেনেকুৱা নহয় বাৰু, ভালেই এ চব মানুহ আৰু তেনেকুৱা নহয় দিয়কচোন তেও চাই লওক বাৰু আপোনালোকে।
হয় হয়, মইও মাজতে ল'ৰা এটা আহিছিলে বুজিছে মাক দেউতাকক লৈ
হয় হয়।
ল'ৰাতোৱে কৈছে মোক কোনো যৌতুকে নালাগে। হয় কৈছে কি মোক আপোনাৰ ছোৱালীজনী মোক দি দিয়ক মই তাইক মই, মই একে নিজৰ নিচিনা বুলি ভাবিম।
অ হয় নেকি? চাব পিছত আকৌ এই বিয়া নালাগে বুলি কয় হয় পিছত আকৌ বিয়া নিয়াৰ পাছত আকৌ ছোৱালীক আকৌ বহুত অত্যাচাৰ কৰে।
হয় হয়, অত্যচাৰ বহুত কৰে হয়, পিছত আকৌ ক'বলৈ লাজ পাই যেতিয়া। সেইকাৰণে মই নিদিলো বুজিছে, মানে কথাবিলাক আপোনাৰ মানে সন্মুখা সন্মুখৰ ভাবে ক'লে ভাল হয় পিছলৈ যদি থৈ দিলে আকৌ বিপদ হয়।
হয় হয়।
মই কৈছো তেখেতসকলক তেখেতসকলে কৈছে কি আপোনাৰ হেৰি সোমবাৰে বোলে তেখেতসকলে আকৌ আহিব বুজিছে।
অহ
তেতিয়া মই কৈছো এতিয়া কি কৰিম আৰু আহিলে আহি থাকক ন। নহয় জানো এতিয়া আমাৰো মিলিব লাগিব। ল'ৰাটো? ল'ৰাটোৰ আ পোনাৰ আয়ুক্ত বিষয়ৰ আয়ুক্তৰ বিষয় যে
অ কি বাৰু সেইটো বাৰু
আয়ুক্তৰ বিষয়াৰ লগতে কাম কৰে।
অ অ। হয়, অ অ। ল'ৰা কেইটা? যৰ পৰা সেই ল'ৰাটো আহিছে? অ মাক দেউতাক আছে?
হয় হয়, মাক দেউতাক আছে। আৰু এঘৰ ল'ৰা পাইছো বুজিছে।
অ।
আপোনাৰ এই অলপ আপাৰ আসামৰ চাইডে ল'ৰাটো আপোনাৰ হেৰি হয়। ডি চি হয়।
অহ।
হয়। সেই ল'ৰাটোৱে মানে মোৰ ছোৱালীজনীৰ লগতে মানে একেলগে শিক্ষা দান পঢ়িছিলে বুজিছে।
অ অ, হয় নেকি?
হয়। মোৰ ছোৱালজনীকে তেখেতেহে মন বুজিছে।
আহ
এতিয়া চাওঁ কি কৰিব পাৰো নহয় জানো।
হয়, হয়, হয়। চাই লওক হয়, হয়, চাইছিটি এইটো ভৱিষ্যতৰ কথা কথা এটা আছে।
হয়, হয়, এইটো সকলোৰে জ্যেষ্ঠৰ অনুমতি লৈ পেলাই এইটো পদক্ষেপ গ্ৰহণ কৰিব লাগে।
হয়।
নহয় জানো।
পুতলা খেল নহয় দিয়কচোন বোলে আজি দিছে কালি ভাঙি লৈ গুচি আহিব।
হয়, হয়, একে নিশ্চয় নিশ্চয়। আপোনালোকক
বিবাহ-বিবাহ মানুহৰ এবাৰেই হয়।
হয়, হয়, মানুহৰ মানে আপোনাৰ বিবাহ, জন্ম আৰু মৃত্যু এবাৰে হয়।
হয়, হয়, আপুনি সত্য কথা কৈছে।
আপোনালোকৰ এইফালে খেতি গৈছে নে? দেউতা
খেতি মানে কি আমাৰ পথাৰত পানী সোমালে বুজিছে।
হয়।
কঠীয়া ডুব গল বুলিয়ে ক'ব পাৰি আৰু। এইবাৰ যি দেখিছো খেতি নহব খেতি নহব এইবাৰ এতিয়া
কি কৰিব আৰু এতিয়া প্ৰকৃতি নিয়ম।
হয়, হয়, হয়, হয়। কি কৰিব আৰু এইবাৰ অ', আপোনালোকৰ ফালে?
আমাৰ এইফালে এইফালে শনিবাৰ বজাৰ হয় যে
হয়।
এই বজাৰতে মানে আপোনাৰ গৈছিলোঁ বজাৰ কৰিব সন্ধিয়া সময়ত।
হয়, হয়।
বুজিছে?
হয়।
বজাৰ কৰিব গৈছিলো এ তিয়হ লৈছো।
হয়।
তিয়হ লওঁতে একে তিঁয়হৰ উপৰে একে পোক ওলাই গৈছে নহয়।
অ', হয়, নেকি সাৰ মাৰা হৈ আছে বহুত সেইয়া গেলি গৈছে।
ৰাসায়নিক সাৰ প্ৰযোগ কৰি পেলাই সেইবিলাক বিকাশ কৰিছে।
হয়, হয়।
তাৰপিছত আৰু মই আৰু নলো আৰু একে বজাৰে নকৰিলো আৰু খঙতে বুজিছে।
অ', এই কাম এটা কৰিবচোন। পাৰিলে মাটি অলপ ঘৰৰ বাৰীতে চহাই পেলাই নিজে কোৰেদি চহাব আপুনি। তাতে ৰুবচোন পাচলি যি দুই এবিধ ওলায় তাকে খাব পাৰিব বনাই।
সময় নাপাওঁ নহয় নহলে কৰিলো হেতেন।
হয়, হয়, আপুনি ঠিকে কৈছে বাৰু সময়ৰ বহুত অভাৱ মানুহৰ।
আপোনালোকৰ বিদ্যালয়খন ভালে চলি আছেনে?
হয়, হয়। চলি আছে বাৰু।
মাাজতে অলপ অসুবিধা হৈছিলে।
হয়।
এতিয়া বৰ্তমান ভালে চলিছে। এতিয়া ল'ৰা ছোৱালী হৈছে আৰু। আ
হেল্ল', এইবাৰ আপোনালোকৰ গছত নেমু লাগিছে নাই?
অ', লাগিছে, লাগিছে। নেমু আমাৰ আহ, ছজোপামান আছিলে, তাৰে দুজোপা কাটি দিয়া হ'ল। এতিয়া চাৰিজোপাহে আছে, মানে সেইজোপা বহুত বুঢ়া হৈ গ'ল যে। নালাগাই হ'ল কিন্তু আপুনি আহিবচোন, নেমু কেইটামান দি পঠিয়াম। জৰা নেমু হয়। বহুত ৰস ওলাই। হয়, হয়।
ইলাইচি নেমু আছে নেকি?
ইলাচী নেমু গছ এজোপাহে আছে আৰু গোল নেমু এজোপা আছে।
অ', মোক ইলাচী নেমুটো লাগে, দিবচোন দেই।
অ', অ'। হ'ব, হ'ব।
পিছে মাজতে বেমাৰ বুলি শুনিছিলো, আপোনাৰ ভাইটিৰ। ভাল হৈছে নে?
হয়, ভাল হৈছে। ভাল পালে বাৰু, এই ভৰিত আজিকালি নাৰ্ভৰ প্ৰব্লেম যে, নাৰ্ভৰে বিষ হৈছিলে। ভৰি। খোজ কঢ়িব নোৱাৰে, ভৰিবোৰ বিষ হৈছিলে। ভৰি পীঠবোৰ
হয়, হয়।
পিছে আপুনি ভাত খালে নে নাই?
মই ভাত খালোঁ।
অ' কি দি খালে?
মই খালোঁ আপোনাৰ পঁইতা ভাত আৰু তিঁয়হ কাটি লৈছোঁ।
হয়।
তাৰপিছত আপোনাৰ ভেন্দি। এই মোৰ খুৰাই, খুৰাই মানে খেতি কৰিছে যে
হয়।
সেইকাৰণে খুৰাই আনি দিছিলে।
হয়।
সেইবিলাকে খালো আৰু খাই বহুত ভাল লাগিল। সেইবিলাক ত', খুৰাই আপোনাৰ জৈৱিক সাৰ হে প্ৰয়োগ কৰি পেলাইছে বনাইছে। নহয় জানো?
হয়, হয়।
প্ৰস্তুত কৰিছে। ৰাসায়নিক সাৰ প্ৰয়োগ নাই কৰা। খাই পেলাই বহুত ভাল লাগিল।
হয়, হয়।
হয়। তিঁয়হটো মানে আপোনাৰ বহুতেই মিঠা।
হয়, হয়। লোকেল পাচলি মিঠাই হয় দিয়ক।
অ', একে সোৱাদো বহুত ডাঙৰ। তিয়ঁহটো আপোনাৰ বহুত ডাঙৰ বুজিছে, একে দীঘল ডাঙৰ তিয়ঁহ। এই বজাৰৰ নিচিনা নহয় আকৌ আপোনাৰ কোনো আকৃতি নোহোৱা তিয়ঁহ।
হয়, হয়, হয়।
আমাৰ ওচৰতে আকৌ বজাৰ একে তিঁয়হৰ গতিয়ে নাই।
হয়, হয়। ময়ো আজি এ, গৰমৰ কাৰণে বুজিছা, বইল খালো চব।
হয়, হয়। বইলটো খাব লাগে বাৰু।
হয়। ভেন্দি বইল কৰিলো, আলু বইল কৰিলো তাতে বাঁহৰ গছ আছিলে, বাঁহৰ গাছে, মাছে মানে বইল নিচিনাই বনালো আৰু।
হয়। সেইটোৱে আৰু যিটো গৰম পৰিছে, গৰমৰ কাৰণেতো মানুহে আজিকালিকো খাবও নোৱাৰা হৈছে।
হয়, হয়। আমাৰ এতিয়া, আপোনালোকৰ ফালে বৰষুণ পৰি আছে নেকি, বৰ্তমান।
নাই, বৰষুণ নাই পৰা বাৰু অলপ গৰমেই দি আছে, কিন্তু বতাহটো অলপ ভাল দি আছে দেই। বতাহটো আপোনাৰ, এই গছৰ তলতে বহি আছোঁ।
অ', অ', আপোনালোকৰ ৰাস্তা কিনাৰত গছজোপা আছে নহয় তাতে বহি আছে ন'?
হয়, হয়।
এই গছ জোৰ বহুত পুৰণি দিয়ক
হয়, গছজোপা কমেও আপোনাৰ এজোপা গছ
আমাৰ এই ককৈ ককা আইতাৰ দিনৰেই তাতকৈ আগৰহে হ'ব।
হয়, হয়। এই গছজোপাই কিন্তু আমাক ছাহ দিছে দেই বহুত ছাহ দিছে। মানুহেতো বৰষুণ যে পৰিলে গছজোপা তলতে আস্থা লয়।
হয়, হয়, এই যে ডেকা ল'ৰাবোৰে যে তাতে যে আড্ডা যে দিয়ে
হয়, হয়, সেইটো আজিকালি নাই আড্ডাটো আজিকালি কমি গ'ল নহয়, এইবিলাক মোবাইল ফোনৰ বাবে
হয়, হয়, এই বাঁহৰ চাংখনো চাগে ভাঙিলে ন' নে আছে?
হয়
বাঁহৰ চাংখন গছৰ তলত অ',
পিছে কি কৰি আছে আপুনি?
এই চোতালতে বিচনী মাৰি মাৰি ঘূৰি আছোঁ কাৰেণ্টটো নাই।
হয়, হয়।
মানে ইয়াতে মানে মানুহ অ', মধুৰিআম লাগিছে লাগিছে পকিছে বাৰু আপুনি আহিবচোন। আপোনাৰ নেমু কেইটামান মধুৰিআম কেইটামান দি পঠিয়াম। পকিছে আজি বাদুলি বাদুলিয়ে খাই খাই শেষ কৰি পেলাইছে বুজিছে আহি